এ মই বহি আছো আপোনালোকে। ময়ো বহি আছোঁ ফেনৰ তলতে গৰম ইমান উঠিছে।
অ।
ভাত খালা।
ভাত না খোৱা আপোনালোকে।
আমি খালো এই খাই পেলাই উঠিছো কিহে খালে। পানী জ্বলা ভাত আছিলে পইতা ভাত তাৰ পিছত আলু গুটে দিমে পিটিকা কৰিলো। অ সেনেকেই খালো দালি আছিলে এ গৰমত দালি খ খাবলৈ মন নগ'লে নেমু অকণ চেপি তাতে তেনেকেইে খালোঁ
অ' অ' লৰাহত আহিলে নে?
মানে
লোৱাহত
মহা হট আহিল ন আহিলে আহিলে
অ এ আমাৰ ভাত নাই বনাই এই ওচৰত খোৱাাহঁৰ ঘৰত সকাম আছে সকামে মাতিছে তাত ভাত ভাত বনাইছে
মাতিছে তাত ভাত ভাত বনাইছে। অঁ অঁ খোৱা লগত ভাত মানে নামত ভাত বনাইছে নেকি শুনিছা নহ শুনি আছো নামত ভাত বনাইছে নেকি?
অ নামত ভাত
অ নামত ভাত বনাইছে সংঘৰীয়া মানুহ যে অঁ অঁ পেহাও গ'লনে
পেহা পেহি চব
পেহা পেহী চব গ'ল মইহে ঘৰত আছে অ অ তাৰপা সেই মাটি ৰুই চা তোমালোকৰ মাটি আমাৰ নহয় লগৰ এজনী ঘতহে ৰুবলৈ গৈছিলো ৰুই আ আজি আহিছোহে
কিমান মান ৰুলা? আপোনালোকে ক'বাত ৰুইছে নে মই ৰুই আছোঁ বাৰু এইকেইদিন গৈ আছোঁ বাৰু ৰুবলৈ
আহ অ' কালি আহৈবিঘা
কালি আহৈ বিঘাদিলে হ
কালি ইমান ৰ'দ
কালি ইমান ৰ'দ। উম আজিও ৰ'দ অলপ নহয়।
আজিও ধেৰ
আজিও ঢেৰ ৰদ বাৰু হ'লেও কালি যে বেছি আছিলে বৰষুণ দি দি ৰ'দ দিছে যে কালি সেইকাৰণে বেছি পাইছা আকৌ
আহ আপুনি ক'ত সোমাই আছে আপোনাৰ মাতটো ইমান অকমানকে আহিছে চাউণ্ডটো নাই নে কি
আছে কেল অকমান কে আহিছে মই হেডফোনত পাতি আছো ক'ত পাতিছে হেডফোন লগাইলৈছো সেইটো কাৰণে ইমান অকমান অকমানকে মাত আহিছে আকৌ শুনি পোৱা নাই ভালকে
এতিয়া সৰা আহ এতিয়া শুনিছা
অ' এতিয়া শুনিছো
এতিয়া শুনিছো মই বোলো কেলে ইমান অকমান অকমানকে মাছ ধৰিছে অ এ দাদাৰ লগত কথা পাতিছো ত মোবাইলটো অকমান বেয়া হৈ আছে যে ভুল নলাগালে নহয় এটাৰ পৰা তেনেকে লাগি আছিলে যে লাগি থকাৰ কাৰণে বোলো সেইটো এটা মুলি বনাই সে কৈছিলো
অ সি মোৰ লগত কথা পাতিম বুলি কৈছিলে সি যদি তাৰ তাৰ স্পীকাৰটো ভাল কোৱাই নাই দে
নাই হেডফোন লাগিব তাৰ নহয় বৰ একবাৰে নিজানত দিবগৈ লাগিব তাৰ লগত
আৰু কথাবোৰ ভালকে বুজিয়ে নাপায় তাৰ লগোকৰ অ' মই বুজি পাইছো দেখোন।
অ' আপুনি হেডফোন লগাই লৈছে আকৌ
অ অ সেইটো কাৰণে অ। ভণ্টিলে ফোন কৰিছিলা নে নাই ক তপৰা খোৱা হোৱা কিমান সময়ত পালেহি কুৱত সন্ধিয়া লাগিলে মই দেৰিকে আহিবলৈ ক'লো ৰ'দতো যওক অকমান দেৰিকে আহিবা বোলো জু বতো সন্ধিয়াক মই সন্ধিয়া ভাগিলে গাইত গৈছিলে নে? গাড়ী গছিল ল
কিবা আছিলে নেকি?
এ ককা আহিছিলে। তাৰপৰা ককাক তলৈ গল তাৰপা খুৰ যাওঁ যাওঁ গৈ আছিলে আজি বহুত দিনত যোৱা নাই।
অ' অ' ভালে গলে এইটো লেঠাই এটাত থোৱাও হল এপাক গৈও আহিলে
অ' সটো নেক ককাহতৰ ই আছ ত দিয় হহতৰ আধি দিছে। অ' নিজে নকয়ে নিজে নকয়ে মানে আগতে কৰিছিলো ন আমি থাকোঁ‌তে এতিয়া বোৱাৰী বোৰ অহাৰ পৰা নকৰে।
অ' অ'
উপায় নাই। আজিকালি বোৱাৰ হোৱাৰৰত মই খেতি কৰি চাবো আজাদ উম আজাদি মুঠতে বিন্দাজ দে ঘৰত খাওঁ‌ কৰা এই কৰা কেইটা য ল আহ উ আমি ঘৰতো কৰি আহিলো কাৰণে ঘৰতো কৰি আহিলো কাৰণে পৰো কৰিবলৈ পাইছো আৰু হৈয়ে থাকিব লাগিব জিন্দেগী
মই আগদিনাখনলৈকে আপুনি কৰিবই লাগিব উপায় নে
জিন্দেগী কৰিয়ে থাকিব লাগিব। ঘৰত আৰামত খাই খ হ'লে এতিয়া আৰামত থাকিবলৈ পালো।
অ'
কাম কৰি মেলি খাই আহা এতিয়া ইয়াটো কাম কৰিয়ে থাক আৰু।
আহ।
লৰা ঠিকে আছে বাৰু
অ অ নহ আপোনালোকৰ ঘৰ লৰাটো
উম কচ কুটি ঠিকে আছে দুইটাই খেলি খেলি পেনত গোটেই লেতেৰা কৰিছে দুটা পেনট পিন্ধাই পঠিয়াইছিলো মই এটা পেনৰ অৱস্থাই ন
হ হু
ৰাখিছো লগ পাইছে আ দুইটা ৰাখিছে নাহে সে ই কৈছে মই নাথাকো মা আহিলেহে থাকি মই অকলে নাথাকো বুলি কৈ অভিচোলে
ত
তাৰপৰা আইতাককেনো কৈছে মই আমাৰ ককাই ডিমো খাইছে মাছো খাইছে মাংসও খাইছে আমাৰ ঘৰত এতিয়া তোমালোকে অকল মোক মাছহে দিছা খাবলৈ
উ তাক মানে কি গোটেই কেইটা খোৱাব লাগিছিলে
খাব লাগিছিলে সেয়াহে কথা
দেহিও কি যে হব
উম আইতাকে কৈছে থাক আকৌ তেতিয়া থাকিলেহে খুৱাম চব আকৌ নে কথা কৈ যাওঁ যাওঁ চা এতিয়া এটাকে খাব লাগিব তোন
অ তাকে একেদিন এ নহ অ একেল লগগতে যেনা তাক ডিমু দিলে মাংস দিলে মাছ দিলে সিক খাব কোন ভাগ বাও পেটটোত সোমাব কোনটো
কল গুচি গ'লগে তুমি
কোন হেল্ল'
অ মানুহজনীতে কৰ'বাত নাইকিয়া হৈছিলাগে
এ মই নাইকিয়া হোৱা নাই মই কৈ আছো আকৌ আপুনিহে শুনা নাই।
অ, মই নাইকিয়া হৈছিলা বুলি ভাবিলোঁ।
অ, আজি ক'ত মাতি ৰুলেগে?
য়ে গদীগাঁৱত।
অ, কিমান দিছিলে?
এ পইচালে নহয় সিহঁতৰ দেৰ বিঘা মান দিছিলে বোকা তাৰাপা কতিয়া মানে শুকানে, শুকানে ৰুলো শুকাই গ'ল নদী পানীতো ওলাই গ'ল যে বাম মাটি অকণমানি শুকাই গ'ল। এন বোকা দি'দিলে তাৰপিছতে মাতিলে আকৌ এতিয়া নাযা বুলি কবলৈও বেয়া পালো মো যাম দে হ'ব তাৰপৰা গ'লো বাছ চাকি চৰা কিমান ৰুলো এই আগফালৰ বোৱাই এজনীয়ে মই।
আহ
দুই দিনিয়া তাৰপা তাইও আকৌ বেমাৰ হৈ পেলাই উঠিছেহে হাতটো বিষ।
তাই তাৰ যি হাড়ত শকত হৈছিলে তাই এইবোৰ ভালৰ শকত নহয় তাৰ বেমাৰৰ শকত আকৌ গম পায় ন নাই?
বেমাৰ শকত পায়ছে? উম তা আগেদি
এ নহয় এই আগফালৰ বোৱাৰীজনী।
অ তাৰ বাৰু এতিয়ালৈকে নাইহোৱা বাৰু তাৰ বাৰিষা হয় বাৰু বেমাৰ। এতিয়ালৈকে হোৱা নাই অ সিহঁতৰ ৰুব নে ন এইবা? ৰুব।
অ লোকৰ মাটি নে নিজৰ?
লু'ক মাটি নে নিজৰ? নিজৰ মাটি আবিঘটা দে বিঘা তাৰ পিছত লোকৰ মাটি ক'ও
অঁ অঁ দুদু ঘৰত আছে নে?
দুদু ঘৰত আছে নে? নাই, নাই। অৰুণাচলত আছে।
অ'।
তাৰ দেহাটো বেয়া হেনো।
অ-অ।
অথনি মানুহজনীয়ে কৈছিলে ফোন কৰিছিলে নো সি এতিয়া নচলাই নি? ট্ৰেক্টৰ খন দি দিলে নহয়। এদিন বেয়া হয়, সিদিন বেয়া হয়। তাপিছতে বতাকক দি থ'ই আহিলেগে। তাৰপা এতিয়া মানুহ এটাই গাড়ি এ চলাচে। গাড়ীয়ে চলাই থাকে। এ ট্ৰেক্টৰবোৰ থৈ দিয়া ট্ৰেক্টৰ বেয়া ওলাই থাকে আকৌ।
অহ অ।
এতিয়া গাড়ীয়ে চলাই থাকে, অৰুনাচলত আছে।
অ-অ। মুনোৱে ফুন
মুনুৱে ফোন কৰিছিলে নি? মুনুলে ফোন কৰিছিলো নোৱাৰে তাই।
কেতিয়া?
কেতিয়া? আজি দুটামান বজাত নেকি? দেবা ধুনুক মাতিলে ফোন কৰি। যোৱাই নাই গলগে কালি। নে আজি গল'গে। উ তাপা ধুনু গল?
অ, এতিয়া তেহেত দুজনী আছে?
অ এতিয়া তেহেত দুজনী। উম উম সেহেট দুজনী।
ভাত কোনে বনাব?
বোলো কুকাৰটোতে ভাতকেইটা চাউল কেইটা ধুই পেলাই বোলো আলু এটা দি দিবি তাতে। ধুই পেলাই তই গেছতটো জ্বলাই দিবি তাই উঠাই দিব নহ'লে মানে নমাই দিবগৈ।
এতিয়া উপায় নাই নহয় কোনে কৰি খোৱাব।
উপাই নাই নহয় কোনে কৰি খোৱাব আৰু বোলো তইে তাইে খোৱাহে একো নহয় ডাঙৰ মানুহে খাব দিব নাপায়।
আহ
মই দেখোন আগতে তেনেকে বনাওঁ পায়। মই আগতে তাইক তেনেকেহে দিওঁ কুকাৰটোতে চাউলো ধুম আৰু আলু গুটিও ধুম। চব দি দিম আও তাৰপা গেছটো তাই উঠাই দিব আৰু জম জলা তাৰপা তেনেকে তাৰপৰা কুকাৰটো নমাই দিবা, মই কুকাৰ খুলি পেলাই ভাত খাম।
এতিয়া উপায় নাই নহয়, সদাইনো কোনেনো বনাই খোৱাব? আকৌ সদায় যদি সি যদি ঘৰতে থাক অ, সদায় যদি সি যদি ঘৰতে থাকে, আকৌ ঘৰো নচলিব।
ক'তনো সোমালাগে? ঠেক‌-থোক, থাক-থুক, থেকে-থোক মাৰি আছে।
মই কতো সোমোৱা নাই। মই মুকলিতে আছো। মই আগফালেহে বহি আছো।
কৰিছা নাই?
হেল্ল'
উম। শুনিছনে নাই এতিয়া? শুনি আছো। এতিয়া ভাত কি এই তাতহে খাবাগে সকাম ঘৰত।
অ, ভাত সকামৰ ঘৰতে খামগে।
তাৰপা আগফালৰ মানুহ ঘৰ ভাল তোমালোকৰ?
ভাল, ভাল, ভাল।
তাৰাপা ট্ৰেইন চলিছে নাই তোমালোকৰ?
ট্ৰেইন চিলাপথাৰলৈকে আহিছে।
তা লেকে আহিছে। না আমাৰ এইফালৰ পৰা চিলা পথাৰলৈকে গৈছে। তোমালোকৰ সেইফালে দলং বনাই আছে নে নাই বনোৱা?
দলং জানো পাই নিউজত কোৱা মতে দেখোন ছমাহ মান লৈকৈ নচলিব বুলি কৈছে।
নচলিব বুলি কৈছে। অ আকৌ পানী শুকাব লাগিব দলং বনাবলৈ মেচিন বহুৱাবগে লাগিব কিমান হেৰি আৰু
অ ফেচবুকত ভিডিঅ' পোৱা নাই নে ফেচবুকত কৈ আছে দেখোন ছমাহ মানলৈকে নচলিব নেকি বুলি।
মই চোৱাই নাই অ ফেচবুক আৰু তাতে মোবাইলতটো আজি চাৰ্জত নিদিলো মানে ৰ'দতটো ইমান গৰম হৈছে মোবাইলতটো গৰম হৈ যায়। তাৰ পিছত আৰু চাজত নিদিলো সেইকাৰণে
সেইটো কাৰণে ৰাতিপুৱা চাহজত লগাই থব
ৰাতিপুৱা চাহ্জত লগাই থব লাগে এতিয়া ৰাতি লগাই থৈ দিম।
অ আপুনি আপুনি ফোন কেইটা কৰিলে ব
মই হিচাপ নাই নহয়।
একেৰা চিমৰ
একেৰা চিমৰ পৰা চলি আছে নে? তাৰপা হ'ব দিয়া তুমি যোৱা তেতিয়া সকামলে।
অ অ।
আহ অ হব উম